অঁ, ভাত খোৱা হ'ল তোমাৰ?
না ভাতো কেতিয়াবাই খাইছো, ৰাতিপুৱাৰ ভাত খাইছো, দুপৰীয়া ভাত খোৱাতে দেৰি হ'ব অকনমান।
অ, আচ্ছা আচ্ছা আচ্ছা।
আৰু কি কৰি আছা কোৱা?
আছোঁ, ঘৰতে আছোঁ। এতিয়া, আজি দিনটো ঘৰতে থাকিম।
আচ্ছা আচ্ছা। হা হা হা হা। হা হা।
এ মানে মই, এযোৰা জোতা চাফা কৰি আছিলোঁ। মই যেতিয়া ম্যানমাৰো গৈছিলোঁ, ম্যানমাৰৰ পৰা এই এযোৰ জোতা আনিছিলোঁ এটা চিন হিচাপে হা। এ সেইযোৰ জোতা চাফা কৰি আছিলোঁ।
অ, ঠিকে আ
ম্যানমাৰত জোতাযোৰা, ম্যানমাৰত জোতাযোৰ এ সিহঁতৰ হিচাপত আঠশ টকা ৰাখিছিলে।
আহ আহ।
ৰত আঠশ টকা। মানে ম্যানমাৰী টকাৰ আঠশ টকা। পিছত আমাৰ ইণ্ডিয়া ভাৰতৰ হিচাপত, পকত- পঞ্চাছ টকামান হয়, সেই জোৰা জোতাত।
অ, আচ্ছা।
মানে, আমাৰ ছাব্বিশ টকা নিলেই, সি অ নহ নহয়। আমাৰ ইয়াৰ পৰা এক টকা নিলে সিহঁতে ছাব্বিশ টকা হয়।
অ, আচ্ছা আচ্ছা। হা, তাৰে ভেলুটো সেইটো ন?
তাৰে ভেলু- ভেলুটো কম অলপ। মানে সিহঁতৰ আথ আঠশ টকা হলে কবাত, কবাত ত্ৰিশৰ পৰা পঞ্চাশ টকা মান হয় আৰু কিবা।
আচ্ছা। অ, হা হা হা। তুমি ক'ত ক'ত বাহিৰত গৈছা বাৰু? বহুত গৈছা চাগে।
ম্যানমাৰ গৈছো, ভূটান গৈছো, বাংলাদেশ যোৱা নাই যিহেতু বাংলাদেশ বৰ্ডাৰৰ কাষ শত গৈছিলো আৰু, আকৌ তাতে গ'লে ভিছা পাছপৰ্ট কিবা কিবি
ভূটান ময়ো গৈছোঁ, ভূটান। অ মই এই হেৰিত গৈছিলোঁ। মই তোমাৰ নে পালো গৈছোঁ, আহ ভূটান গৈছোঁ। অ, দিল্লি কেলকাতা গৈছোঁ। তুমি গৈছা নে?
মই কলকাতা গৈছোঁ।
কলকাতা গৈছোঁ, মই দেলহিত পাঁচবাৰ মান গ'লোঁ। পাঁচ ছয়বাৰ মান, কেলকাতাত চাৰিবাৰ গলো। অ। মানে নিজে যোৱা নাই, অফিচাৰ- অফিচৰ পইচাৰে গৈছোঁ, দেই ট্ৰেইনিং আছিলে আমাৰ। তাতে, চাৰিবাৰ গ'লো। সেই তাতেতো মিঠাই বহুত ভাল পোৱা যায়। বহুত কম দাম, আৰু খানা নহয়, কেল- কেলকাটা। কেলকাতা। একদম মিঠাই ভাল, আৰু প্ৰত্যেক সাজতে সিহঁতে তাৰমানে তোমাৰ আহ হোটেলতো খানাৰ লগতো মিঠাই এটা এটা টা দিব। আৰু মিঠাইটো ভেজাল নাই, একদম ভাল মিঠাই। তাৰপিছত মই, মই গ'লো তেনেকে, শ্বিলং চেৰাপুঞী, শ্বিলঙতো গৈছোৱে দহ বাৰ মান গ'লো। চেৰাপুঞ্জী জী। আহ, আ তাৰপিছত এইফালে তোমাৰ আপাৰ আছাম গো তেই গৈছোঁ। যোৰহাট, শিৱসাগৰ, তিনচুকীয়া। ডিব্ৰুগড় গতেই গৈছো এইফালে। আৰু লোৱাৰ আচামো নলবাৰী হা।
মই ত্ৰিপুৰা গৈছিলোঁ। ত্ৰিপুৰাৰ ত্ৰিপুৰাৰ যিটো ৰাজবাৰী আছে মানে ৰজাৰ ঘৰ হা ৰজাৰ আগত সোমালো হা তাতে - তাতে মানে এটা সময়ত এ ত্ৰিপুৰাখন ৰজা শাসন কৰিছিল তো সিহঁতৰ মানে বং বংশ শধৰৰ মানে সেই ৰাজবাৰীত এতিয়াও আছে হাঁ পিছত মই মই মানে কি ৰাজকুমাৰীক লগ পালোঁ। তাই - তেখেতৰ নাম প্ৰজ্ঞা কুমাৰী হা। ৰাজকুমাৰী প্ৰজ্ঞা কুমাৰী হা। পাছত মই অসমৰ পৰা যোৱা বুলি কওঁতে আৰ মানে ভাল পালে আৰু আদৰ মৰম আদৰ কৰিলে চাহ পানী খুৱালে প্ৰজ্ঞা কুমাৰীয় চাহ পানী খালো। আৰু পিছত আৰু মানে অসম ত্ৰিপুৰাৰ কথা কিবা কিবি আলোচনা কৰিলোঁ আকৌ।
হয় হয় হয়।
তে মানে মানে বহুত মানে মানে জ্ঞান আছে বুৰঞ্জীৰ বহুত জ্ঞান আছে প্ৰজ্ঞা কুমাৰীৰ মই গম পা পালো হা। মানে অসমৰ কথা বহুত জানে। যিখিনি কথা আমি অসমৰ মানুহ হৈও অসম আম নাজানো, তেখেতে মানে বহুত ক'লে অসমৰ কথা হা মানে এটা এটা সময়ত মানে মানে ত্ৰিপুৰা আৰু অসমৰ মাজত কেনেকুৱা সম্পৰ্ক আছিল। হা।
হয়, উম।
মানে ৰজাৰ দিনত কেনেকুৱা সম্পৰ্ক আছিল সেইবিলাক চব ক'লে আৰু হম। অ' তাৰ পিছত তেখেতৰ ঘৰত মানে আমাৰ এই যিবিলাক ৰা - ৰাজনৈতিক কে - নেতা হা। আ তেওঁলোক তেওঁলোকে মানে বহুতে গৈছে আৰু তেওঁলোকৰ ঘৰত বহুতৰ নাম ক'লে আৰু হা।
হুম হুম।
মানে ৰাজনীতিৰ নেতা বহুতৰ কাম কৰে শাসক কীয় দলৰ নেতাও গেইছে বিৰোধীল দলৰ নেতাও গৈছে হা। তেওঁলোকৰ ঘৰত হম তেনেকে কলে। মানে ভাল লাগিল বহুত সময় মোটামুটি একঘন্টামান মানে কথা পাতিছিলোঁ। হুম, ৰাজকুমৰীজনীৰ লগত। তাৰপিছত অহাৰ সময়ত এটা ফটো মানে মাৰি আনিছিলোঁ এইটো চিন হিচাপে থাকিব হা।
হয় হয়, তুমিতো তেনেকে বহুত জাগা ঘুৰিলা। উম তোমাৰ মানে আটাইতকৈ ভাল লগা কোনখিনি আছিলে মানে মনত ৰখা? মানে কৰ'বাত কৈ ধৰা মোৰ বেছি মানে মোৰ মনত থাকি গ'ল তেনেক কা কিবা আছে নেকি?
মোৰ ভাল লাগিছিল এই যিটো নাগালেণ্ডৰ মানে সেই তোমাৰ নাগালেণ্ড আৰু আৰু ম্যানমাৰৰ যিটো বৰ্ডাৰ হা সেইখি - সেইখিনি ঠাই মোৰ খুব ভাল লাগিল।
হয় হয়।
সেইখিনি ঠাই মই বিৰাট ভাল লাগিছিলে।
চানে?
আছে ফটোবিলাক আছে। দিম, দিম দিয়া আৰু শকত কৰি ধুনীয়া আৰু শকত কৰি ধুনীয়া ঠাই মই দেখা পাইছিলো জয়ন্তীয়া পাহাৰ যিখন হা মানে - মানে গুৱাহাটীৰ পৰা যেতিয়া মই এই চিলচৰলৈ যাউ বাছেৰে‌
উম হম।
তেতিয়া মানে কি এই জয়ন্তীয়া পাহাৰ হৈ যাব লাগে নহয় হা। মেঘালয় - মেঘালয় জয়ন্তীয়া পাহাৰ সেইখিনি অকতকৈ মই ধুনীয়া ঠাই লাগিছিলে।
আচ্ছা।
ধুনীয়া ঠাই সেইখিনি পাইছো, ইমান ধুনীয়া পাহাৰ বিলাক হা। একদম ইমান ধুনীয়া লাগিছিলে মানে আচৰিত খাইছিলো মই। সেইখিনি বহুত ধুনীয়া পাইছিলোঁ।
আচ্ছা। অ' মোৰ মনত আছে মই মোৰ ভাল লাগিছিলে নেপালত গৈ। তাৰমানে মোৰ এনেকুৱা লাগিছিলে যে মই নেপালখনতে মই সদায় থাকি যাওঁ নেকি! ইয়াতে মই মানে ঘৰ লৈ পেলাই থাকি যাও নেকিন! মানুহ বিলাক বহুত সহজ সৰল টাইপ থাকে উম উ আৰু মানে মই একদম ভি তৰৰ ফালে যোৱা নাই বাৰু নেপালৰ উ বৰ্ডাৰৰ পৰা অলপ গৈছিলো। সেইখিনি জাগাই ধুনীয়া। পাহাৰো এৰিয়া কিন্তু মই সেই ইমান ভিতৰলে মই কিন্তু চোৱা নাই হা বহুত ধুনীয়া ধুনীয়া জাগা আছে। পাহাৰুৱাৰ জাগা হা মই কিন্তু বৰ্ডাৰৰ পৰা অলপ কিছু পৰিমানেহে গৈছোঁ। উম কিন্তু গো - গোটেই ভিতৰখন চাবলৈ সময়ো লাগিব ন ভাইটি। হয় নে নহয়? উম ইমান দূৰলৈ চোৱা নহ'ল কিন্তু যি অলপ মান চাইছো তাতেই মোৰ ভাল লাগিলে। কিন্তু ভিতৰলৈ গ'লে মই আকৌ তাৰমানে চাৰি দিন মান হাতত লৈ যাব লাগিছিল। লে। মোৰ ভাবা নহ'ল, মোৰ টাইম অ‌ টো কম আছিলে। উম উম সেইটো। কথা। বহুত ধুনীয়া ঠাই, মানুহ বিলাক সহজ সৰল। খানা পিনা যিবিলাক হোটেলৰ না পিনা বহুত সোৱাদ গাখীৰত পানী নিদিয়ে একদম পুৰা পিয়ৰ গাখীৰত চাহ বনাই দিয়ে। বহুত টেষ্টি হয়। আৰু থকা ৰুম বিলাক কিন্তু বহুত কম দামী মানে আমি হোটেলতে আছিলো বহুত কম। থাকা কিন্তু খোৱাটো অলপ প্ৰাইজ আছে। কিন্তু প্ৰাইচ থাকিলেও সেই হিচাপত ভালো আছে ন' হয়নে নহয়? কোৱালিটি আছে খোৱাবিলাক মানে বহুত ধুনীয়া সেইকাৰণে অলপ দাম লয় কিন্তু থাকা বাহ ভৱন বিলাক বহুত কম দাম হ হোটেল বিলাক মোৰ মানে তাৰ পৰা
মানে কি জানানে মোৰ মানে কি জানানে এই নেপালত যাব বৰ ইচ্ছা আছে হা কিন্তু অকমান পইচা পাতিৰ অভাৱ হৈ আছে কাৰণে মই যোৱা নাই। পইচা পাতি অকণমান জমা হ'লে মই যাম আৰু মই গ'লে মই গ'লে একদম মানে নেপালৰ যিখন মানে ৰাজধানী কাঠমাণ্ডুত যাম।
হয় অ কাঠমাণ্ডু তুমি ঠিকে কৈছা মই তাৰমানে মই যে গৈছিলো মই বৰ্ডাৰ পাৰ হৈ গৈছিলোঁ কিন্তু মোৰ আৰু কাঠমাণ্ডুত‌ যা ব আছিলে কিন্তু মানুহজনে মোক ক'লে ভন্টি যদি কাঠমাণ্ডুত যোৱা তুমি হাতত আকৌ পাঁচ দিন ল'ব লাগিব। পাঁচ দিন হাতত তোমাৰ সময় আছে তামানে মই এক্স এ তিন দিন হল মোৰ শেষ হলে আকৌ পাঁচ দিন লাগিব বুলি কৈছে উ মানে ধৰা অকলটো এনে পইচা খৰচ কৰি যাম অলপতো চামো দিয়াচোন হয়নে নহয়? অ অকলটো যোৱা আহা নহয়। কৈছে গোতেই খিনি যদি তুমি চাই আহা তেনেহলে হাতত আকৌ পাঁচ দিন লাগিব, উম। সেইটো কথা সেই কাৰণে মই নগ'লো কিন্তু কাঠমাণ্ডুত মোৰ যোৱা নহল মই নেক্স মই ভাবিছো এইবাৰ মই কাঠমাণ্ডু যাম।
খৰচ কিমান মান হ'ব নো কাঠ - কাৰ - কাঠ - কাঠমাণ্ডু গলে খৰচ কিমান হ'ব?
তুমি হেৰি যাবা প্ৰথম ট্ৰেইনত যাবা সেইখিনি তাৰ পিছত সেনেকে যাবা।
মই ত মানে দহ হাজাৰ টকা মান লগত ললে ঘূৰি আহিব পাৰিম নে কাঠমাণ্ডুৰ পৰা?
উম। দহ হাজাৰে হব কিন্তু তথাপিতো অলপ লগত লৈ যোৱা ভাল ন অচিনাকি দেশ হয়নে নহয় অচিনা নাকি ঠাই।
হয় মানে - মানে আমাৰ ইয়াৰে দহ হাজাৰ টকাটো তাতে ষোল্ল হাজাৰ টকা হ'ব।
হয় আৰু মই মানে কি কৰিছো যেতিয়া আহিছো নহয় মোৰ পইচা বিলাক খৰচ কৰি থৈ আহিছো কিবা কিবি লৈছো নহলেতো উপায় নাই মানে সিহঁত। টকা আমিতো মই এইফালে পাৰ হোৱাৰ পিছতো নচলিব। বুজিলা মই মানে যিখিনি পইচা আছে মই কিবা কিবি লৈ। লৈ আহিছো মানে সেই নোটবিলাক মই এই মানে বৰ্ডাৰটো পাৰ হ'লে মোৰ নচলিব আৰু। তেনেকে উম গোটেইখিনি আৰু। তাতে মই মানে স্পেচিয়েলি চাবও গৈছিলো কিন্তু স্পেচিয়েলি গৈছো মোৰ চকু দেখা বলে। মানে প্ৰাইভেট কে দেখাইছো দে মই মানে গভেন্টত। দেখুওৱা নাই তাতে প্ৰাইভেট ডক্টৰ বিলাকো বহুত ভাল হয় উ মই ভাল পাইছো ভাল পাইছো। ছো আৰু অ মানে বহুত মানে বহুত মানুহে আমাৰ ইয়াৰ পৰা গৈ পেলাই নাজানে কি নাজানে। গৈ পেলায় মানে গভৰ্ণমেণ্ট হস্পিটেলত গ'লে তোমাৰ চাৰি দিনমান লাগি যায়। চাৰি দিন গ'লে তোমাৰ থকা খোৱা কিমান নাহি যায় হয়নে নহয় কোৱা। কিন্তু তুমি যদি উ। তুমি যদি তোমাৰ দুই দিনতো হৈ যায় কিন্তু যাই কিনে গভভেন্টত যাব নালাগে। যাই কিনে প্ৰাইভেট হয় প্ৰাইভেট কে দেখা বহুত মানে ভাল ভাল ড ডক্টৰ আছে প্ৰায়ভেট কে বহে এক‌ দিনতে তোমাৰ হৈ যায় টেষ্ট মোৰ মানে কৰিলে পাঁচটা মানত টেষ্ট কৰিছে। প্ৰাইভেট কেে চাইছে দুই ঘন্টাত মোৰ শেষ তাৰমানে প্ৰাইভেটকে দেখাইছো যে। সেই কিন্তু ডক্তৰ বিলাক কিন্তু জানে দেই আৰু চুৰ মে। মেচিনৰ দাম বিলাক অলপ কম চশমাৰ দামো কম। উম ভাল লাগিলে সেইটো আৰু। নেক্স মোৰ মনত আছে মই যেতিয়া হেৰিত গৈছিলো। তোমাৰ শ্বিলঙৰ চেৰাপুঞ্জীত গৈছিলো উ মানে ভালৰ কথা। কোৱা নাই ভালতো লাগিবই। কিন্তু মানে এনেকুৱা গাড়ীখন অকোৱা পকোৱা হৈ গৈ আছে মোৰ এনেকুৱা লাগিছে মোৰ ওপৰৰ পৰা। তলত পৰি যাওঁ নেকিম। এনেকুৱা অকোপক ভগৱানৰ নাম লৈ গৈ আছো মানে এনেকে গৈ আছে টাৰ্ণিং। আৰু পটকে টাৰ্ণিংটো ঘূৰাই দিয়ে মানে উ সিহঁতৰ কাৰণে। ভয় লগা নাই তাৰমানে সিহঁতেতো গৈয়ে থাকে তেনেকে ড্ৰাইভ কৰে। কিন্তু মানে যিকোনো মানুহে ড্ৰাইভ মানে চলাব নোৱাৰে সেইবিলাক গাড়ী। মোৰ বহুত ভয় লাগিছিলে এই দুটা মনত থাকি গ'ল আৰু।
স্মৃতি হৈ আছে না সেইবিলাক এই দুটা বস্তু।
হয় হয় কিন্তু এইবাৰ মানে মই ফিউচাৰ কাঠমাণ্ডু যাম তুমি যিটো কৈছা বহুত ধুনীয়া হয় কাঠমাণ্ডু মানে। বকা বকা পাহাৰ আছে আৰু চাবলে বহুত আছে ঠিক আছে ঠিক আছে।
অ'কে অ'কে।